নমস্
কি কৰি আছে আপুনি।
মই উম, এনে আছো।
আচ্ছা। মই আৰু অলপ জিমনৰ পৰা আহিলো আহি কিনে ঘৰত সোমালো ঘৰৰ পৰা এতিয়া গা পা ধুই কিনে আহি কিনে এতিয়া অলপ বাহিৰত। এনেই খোজকাাঢ়ি আছো আপোনাৰ আজিৰ দিনটো কেনে গল।
মোৰ। গৰম বন্ধ ন পুৰা ৰাতিপুৱা দশটা মানত উঠিলো উঠি চুঠি গা পা ধুলো। তাৰ পিছত তলত গ'লো লগৰবোৰ ক'লে যে ফিল্ডৰ পৰা ফিল্ডতো গ'লোঁ ফিল্ডত যাই তাই তিন- এটা মানত আহি তিনিটা মানত গা পা ধুই কেনে জিমত গ'লো। জিমোৰ পৰা আকৌ আহি গা পা ধুই ভাত চাত খাই মাত্ৰ বাহিৰত ওলালো। আপোনাৰ দিনটো কেনেই গ'ল?
মোৰ দিন তেনেকুৱাই বেছি ইমানো ভালো নহয় ইমান বেয়াও নহয়। এনেই অলপ আ আমাৰ মাই এনে মানে একদিন ধৰি বুত দেৰিকে উঠা গৈ আছে ন। ত মানে এ কি হ'লেটো কি হ'ব আকাশত আকাশত কিবা দেখ- ভালে আছে ৰপৰত
অলপ স্পিৰিট যাই আছে আত কিবা সেউজীয়া ৰঙালাইট বহুত স্পীড যায় আছে। বাজেট হেৰি চৰি হবৰে সেয়া। এ অলপ হেৰি কৰিলো মানে কি মোৰ। টো দেৰিকে উঠা হয় ধৰক বাৰটা মানত উঠিলে তাৰ পিছত আজি এ বা এ ভাত ভাত অলপ খালো খাই কিনে কিবা কৰিলো আৰু নিজৰ কাম বোৰ কৰিলো ভালা কামবোৰ ধৰি কাম বন কৰাৰ পিছত কি এইটো ড্ৰোন হয়।
আকাশত ড্ৰনে হয়টো মই কিবা বিল বহে ভাবি আছিলো।
হ ক
অ এ এনেকে কিতাছত মই মোৰ ফ্ৰেন্দ ফ্ৰেন্দক ফোন কৰিলো তা তেনেকে কথা পাতিলো। তাৰপিছত তেনেকে আৰু সন্ধিয়া সময়ত চাগে অলপ তলফালে গৈছিলো। পাহাৰ থাকো ন ত তলত সৌফালে আমাৰ বোৰ বন্ধু বৰ্গ আছে তাতে তেতে তেওঁলোকৰ ঘৰত বা পাতিলো গৈ কিনে এনেকুৱাকে আৰু ভাল লাগিছে মই মান আজি মানে ইমান এনে ইমান খাছ নহয় আৰু আজিৰ দিনটো এ নৰ্মেল যেনেকুৱাকে যায় তেনেকুৱাকে আজিও গৈছে। তেতিয়া আপুনি কেনেকুৱা জোগাত থাকে মানে পাহাৰে পাহাৰে জেগা আপোনাৰ প্ৰশ্ন এটা সুধো মানে কি পাহাৰে থকা ভাল পায় নে সাগৰ উম ভাল পায়?
মোৰ পাহাৰীয়া জোগা ভাল লাগে।
আহ পাহাৰীয়া জেগে ভাল লাগে নেকি? মান কি আহ আপুনি পাহাৰত থাকে নেকি?
যিহেতু মই পাহাৰত থাকো আৰু পাহাৰবোৰ চাই থাকো। সেইকাৰণে পাহাৰতটো বেছি ভাল লাগে।
অ
নদী চদী এতেও নাই। ইতে এই যে হাতুৰিম সেইকাৰণে নদীতটো কম ভাল লাগে। অ সেইকাৰণে নদীটো কম ভাল লাগে। পাহাৰ চাহাৰ চাই থাকো বেছি অহ সাগৰ
অহ সাগৰতটো ভাৰত ভাৰত নহয় মানে অসম অসমৰ ফালেতো সাগৰ নায়ে। মানে হাহাক কৰা চাইড নপৰে অসমটো পাহাৰীয়া ঠাইত পৰে ন, পাহাৰ পাহাৰ পৰা বেছি বেছি দেখা যায়। বাকী তলফালে যদি দক্ষিণ ফালে যোৱা যায় তোমাৰ পৰা তিতা থাকে। বঙ্গোপসাগৰত থাকে দেখা পোৱা যাব মানে বঙ্গোপসাগৰ থাকে পাম দক্ষিণ ফালে মানে বাংলাদেশৰ ফালে আৰু এয়া ৱেষ্ট বেংগলৰ পৰা ৱেষ্ট বেংগলৰ পৰা নাপাম চাগে নাপায় চাগে বাংলাদেশৰ ভালে পায় যিটো আমাৰ এয়া। হেৰি বুলি কয় সুন্দৰ বন কয় নেকি এটা বন আছে যে সুন্দৰ বন।
আহ।
হয় তাৰ উ মান সেইটো চাইড এটা চাইড সুন্দৰ বনৰ আধা ভাগ বাংলা দেশত পৰে আৰু এলাহবাদ ৱেষ্ট বেংগলত পৰে ন অ তেনেকুৱাকে তাৰে পৰা পাৰি থাগে মাজে মাজে ভিডিঅ আহি থাকে মোবাইলত সয়া এ তাৰে মানুহবোৰে তাৰে ওচৰৰ অঞ্চলৰ মানুহবোৰে তাৰ সাগৰ পৰা মাছ মাৰে যায়
আৰু সাগৰৰ
অ অ
ত' ফেব্ৰুৱাৰী বি আহি থাকে মাজে মাজে চাওঁ আৰু ৱেষ্ট বেংলৰ পৰা আহে বাৰ ভিডিঅ বোৰ আহে।
আহ
পছে আপোনাৰ ভৱিষ্যতক বলে কি ভাবে ভৱিষ্যতক আহ আপুনি কি হব বিচাৰে ভৱিষ্যতত
ভৱিষ্যতত মই এটা এ বিজনেচ মেন হ'ব খোজোঁ
কিহৰ বিজনেছ বা কেনেকুৱা ধৰ
ধৰিলো এটা সৰু মৰু ব্যৱসায়ৰ পৰা ডাঙৰ ব্যৱসায় সেইটোৱেটো এটা বিজনেছ।
সেইটো বিজনে পলে আপুনি ধৰক যদি বিজনেচ নিজস্ব যদি মাথা থাকে পুৰা বুটি থাকে যদি তেতিয়া আপুনি এটা সৰু দোকান কৰি তাৰ পিছত এই দোকানৰ পৰাই আপুনি ডাঙৰ হেৰি হৈ যাব পাৰে। তেতিয়া আপুনি বহিমি বৈচ খাই থাকিব পাৰে তেতিয়া তেনেকুৱাও আপুনি হ'ব পাৰে যদি আপোনাৰ সেই জ্ঞানটো আছে বহুতো হয় ন মাজে মাজে আম্বানি বা তেনেকুৱা আৰাণী হওক সিহঁতেতো সৰুৰ পৰাই ডাঙৰ হৈছে ন মানে ডাইৰেক্ট টো ডাঙৰ হোৱা নাই। এটো কমকনে এতিয়া বহুত ধণী মানুহ আৰু হেৰি চব এটা কথা গম পাৱ নে নাই আমাৰ যে ইলন মাছ যে
আহ
হ হ এটো যেলাৰ মালিক হয় আৰুয়া আমাৰ স্পেচ এক্ৰ যিটো আমাৰ ৰকেট চকেট বনাই সেইব সেইটো মানে কোম্পানীৰ মালিক হয়তো এ তেওঁ এ এ মানে বিশ্বৰ ভিতৰত প্ৰথম ট্ৰিলিয়ন এ মানে থকা মানুহ হৈছে গম পাই নে নাই
আহ
প্ৰথমছে বহুত পইচা মানে তোৰ তাত পৃথিৱীতক পৃথিৱীৰ সকলো মানুহতক বহুত মানে বেছি পইচা কিমান পইচাটোৰ আৰু ত আমেৰিকাৰ হয় দেয়ওকচোন আৰু ত মানে ধৰ পৃথিৱীৰ এতিয়া চাওক মানে বিজনেছ মেন উ মেনৰ মানে কি পইচা বহুত থাকে যেতিয়া আপুনি ভালকে এইটো কামটো কৰিব জানে
আহ
আৰু য কৰিবি ন তেনে এনে যাব কিন্তু এটা কথা আপুনিটো জানেই আ আহ বিজনেছ কি হয় আহ।
কেচ কৰিলে আপোনাৰ লছ বহুত যায় আৰু লাভো হয় মানে আপোনাৰ যদি আপোনাৰ ভাই গ্যৰ কথা হয় নাই আপুনি লাহে লাহ লছ কৰি কৰি ধৰক আপোনাৰ এবাৰ লচন দুবাৰ লচন তিনিবাৰত হয়তো আপোনাৰ বহুত লাভ হৈ যাব পাৰে সেই লছবোৰ আপোনাৰ মানে মাফ হৈ যাব পাৰে তেনেকুৱা কৰে এই লছবোৰক কাটি কিনে বহুত ওপৰৰ ফালে যাব পাৰে আপোনাৰ ইমান এ হেৰি যাব ত সেইটো ভাল আৰু কি আপোনাক ভালে ভাবিচাৰো আৰু যাতে ভালকে কৰিব পাৰে তাৰে আশা কৰিম আমি
অ পিছে আপোনাৰ ডাঙৰ হোৱাৰ তাৰমানে কি হোৱাৰ ইচ্ছা
আমাৰ ভাগৰ মূলটো আহ তেনেকুৱাকে মানে কি সৰুৰ পৰা বেলেগ বেলেগ ভাবি থাকো ন সৰুৰ পৰাই আহ পুৰা সৰুতে বুলি ভাবিছিলো তাৰপিছত মানে তেনেক চেঞ্জ হৈ থাকে ন পৰিৱৰ্তন হৈ থাকে কিন্তু নাইন মানৰ পৰা ক্লাছ নাইন মানৰ পৰা এ মানে এটাই হৈ আছে এতিয়ালৈ মানে এটাই লক্ষ্য যে মই ভাল চিংগাৰ হব লাগে আৰু এটা সমাজখনক এটা ভাল কথা বা আমাৰ যেনেকে এ আমাৰ এ জুবিন গাৰ্গ হওক জুবিনদাৰ হওক আমাৰ তেওঁ যেনেকে সমাজখনক এখন পুৰা পৰিৱৰ্তন কৰি থৈ গৈছে সমাজখনত মানুহবোৰ আহ মাথা বা যিটো মান মানসিক ভাৱ ধাৰণাবোৰ সেইটো সলনি কৰি থৈ গৈছে ত এ তেওঁ এটা মানে কি কালচাৰ এটা গঢ়ি থৈ গৈছে ন সংসকৃতি এটা ধাৰ্য বেছি তেওঁ ত মোৰো তেনেকুৱাকে মানে কিবা এটা কৰিব ইচ্ছা আছে আৰু মানে আশা কৰো হয় অ যাতে হয় প্ৰাৰ্থনা প্ৰাৰ্থনা যতে মানে প্ৰাৰ্থনা কৰি থাকো যতে হয় বাৰু নিজৰ প্ৰাৰ্থনাৰ লগতে নিজৰ কামো মানে কি কৰি থাকিব লাগে তেতিয়াহে হব ত তেনেকুৱাকে আহ লাগি আছো আৰু কি এ কি কিবা এটা কৰিম বুলি আশা ৰাখিছো আৰু আ সম বুলি আশা ৰাখিলোঁ ত তেনেকুৱাতে মই ভাবিছো কিবা এটা কৰিম বুলি পিছফালে তাৰপাছত পিছত এ সিটো মানে কি জানে সেইটো যদি ভাল হৈ যায় তাৰপিছত মই ধৰক অলপ বিজনেছ চাইডও মই সোমাব খুজিম যাতে মোৰ আহ ধৰক আৰ্থিক ব্যৱস্থা আৰু উন্নত হয় ন নাই কাৰণ পইচা মানেটো এই পৃথিৱীৰ চলা তান ন তেনেকুৱাই উ তাতে অলপ বেছি পইচা ইনকাম কৰি দিলে বেছি পইচা অৰ্জন কৰি কিন্তু তাতে নিজৰ লগতে আহ আনৰ যাতে সহায় কৰিব পাৰো আমাৰ যিটো আহ দুখীয়া মানুহবোৰ যিহেতু যিবোৰে ৰাস্তাত ফুৰি মাৰি খাই তেখেতসকল যাতে অলপ ভাল দিব পাৰো হয় নে নাই এটা আশা আছে আৰু কি যদি হয় যে যদি মানে কি দেচতিনোট লিখা আছে তো কপত লিখা আছো টো হ'ব পাৰে এতিয়া কোনে জানে কাৰ কেতিয়া কি হয় হয় নে নহয় এতিয়া আপুনি হঠাৎ আহ কাৰ মৰি যাব পাৰে হয় নে নাই
হয়
উম ত সেইটোৱে আৰু একবোৰ নিগেটিভ নাভাবি পজিটিভ ভাবিলে হয়
অ
যে আপুনি আহ মানে কি এ আপোনাৰ যদি আহ হেৰি লোৱা হয় যে আপোনাক আহ ভাৰতৰ ভিতৰত মানে কি দুখন এ এনেকুৱা জেগা যিটো জেগা আপুনি বহুত ভাল পায় বা এ এনেকুৱা মানে এনেই নহয় এনে ভাল পোৱাৰ ক্ষেত্ৰত নহয় কিবা এটাটো গুণৰ কাৰণে আপুনি ভাল পায় কোন কোন দুটা মানে দোক ভাৰতৰ দুটা দোক আপুনি বেছি ভাল পায় সিহঁতৰ মানে জোগাবোৰৰ এ গুণৰ ক্ষেত্ৰত
মই ভাৰতৰ ভিতৰত দুটা জেগাত তাৰমানে এটা হ'ল গোৱা আৰু এটা কাশ্মীৰ
কশ্মীৰ
আহ
বাকি মানে কাৰণটো কিয় মানে গোৱাত কাশ্মীৰ এ এই দুটা মানে কিয় ইমান কিয়
গুৱাত চবত কৰি সৰু তাৰমানে ঠাইটো অ অ চবতকৰি সৰু ৰাজ্য আৰু বিট তাতে বিট
হয় তেতিয়া সাগৰ সাগৰ পাৰ অ হয় তাতে আচলতে সাগৰ বাৰ মে বছ মানুহবোৰ বেছি যায়
সেই সেইটোৰ কাৰণে আৰু আৰু কাচ কাশ্মীৰটো বহুত তাৰমানে ঠাণ্ডা জাগা আৰু বৰফ পৰে
আৰু যিহেতু হেৰি এ গোটেই মানে কি বিশ্বৰ স্বৰ্গ বুলি কয় কাশ্মীৰক সকলোতকে আৰু ধুনীয়া জাগাটো সেই সেইকাৰণে উম
অ আৰু বগা ভালো কাশ্মীৰতে পুৱা
তে আজিলৈ হ'ব ৰাখিছো পিছত কথা পাতিম অ লগ পাম
আহ